অ'। হেল্ল'।
কি খবৰ।
মোৰ ভাল তোমাৰ।
আছো ভালে কি কৰি আছা।
মই আছোঁ এনে বহি আছিলো তুমি।
ময়ো এনেই আছো ৰ'বা। ব'লা আজি নহ'লে বিভিন্ন জেগাৰ খানাৰ বিষয়ে কথা পাতো।
অ' -অ' হ'ব ব'লা।
তুমি কি কোনটো জেগাৰ খানা বেচি চি খাই ভাল পোৱা।
মই হেৰি এনে কোৰিয়ান ফুড মানে কোৰিয়ান খানা খাই ভাল পাওঁ, তুমি।
মানে কোৰিয়ানৰ লাইক মানে কি-কি মানে কি-কি ভাল পোৱা নাম।
এ ৰাময়ান, তবকি হট্ দগ সেইবিলাক আছে আৰু তুমি।
আচ্ছা তুমি ট্ৰাই কৰি পাইছা।
অ' মই ৰামেয়ন টো ট্ৰাই কৰি পাইছো বাকী তবকিটো এনে ঘৰত বনাইছিলো। এদিন।
আচ্ছা। মই- মই সেনেকে কোৰিয়ান ফুড ট্ৰাই কৰা নাই, মই ৰামিয়ানটো ময়ো ট্ৰাই কৰিছো। বাকি চাই অ' চাইনিজ খাই পাইছো, নুডলচ যোনবোৰ বা চাওমিন টো হওঁক সেনেকে খাইছ চো আৰু বাকি ইয়াৰে তোমাৰ নৰমেল যিবোৰ আছে ম'ম' বা আৰু তোমাৰ কি আছে নে খাইছো আৰু উম চাত মিন ম' ম'। মানে বাক এ এনেকে আৰু নৰ্মেল যোনবোৰ আৰু সেইবোৰ খাইছো আৰু। তোমাৰ ফেভৰেট কি হয়।
মোৰ এনে ফেভৰেট মম' আৰু চাওমিনে হয়।
আটচ্ছা।
তোমাৰ কি ফেভৰেট হয়?
মোৰ চিকেন চাওমিন।
অ' চাওমিনটো চবে ভাল পায় আজিকালি।
তুমি খাই পাইছা?
হদ্ৰগ অ' পাইছো পাইছো।
উম হদ্ৰগ দেন তোমাৰ আৰু কিবা কিবি যে স্পাইৰেল পতেট। ত'
অ', অ', স্পাইয়েল পতেতটো খাই পোৱা নাই।
অ', সেইটো ভাল মানে ঠিক ঠাক আৰু অ', খাইছোঁ, ইমান মানে সেনেকুৱা না, বাত ঠিক ঠাক আৰু খাব পাৰি। চচ, তচ দিয়ে সেনেকে। উম। কিবা এদাল- তোমাৰ হেৰি মানে তেনেকে ভৰাই দিয়ে আৰু।
লাঠি এডালতে ভৰাই দিয়ে।
উম, উম, আৰু তোমাৰ আজিকালিতো মে গিৰো বেলেগ, বেলেগ হেৰি ওলাইছে। আ-নৰ্মেলি আমি, অ', নৰ্মেলি আমি ঘৰত বনাই খাইছিলোঁ। আজিকালিতো তোমাৰ দোকানে, দোকানে মানে বহি গৈছে মাচালা মেগী চিজ মেগী, মেয়নিজ মেগ চচ মেগী, অ', বহুত বে-অ' বেলেগ, বেলেগ ওলাইছে। পাহাৰী মম-পা পাহাৰী মেগীটো খাই পাইছা?
পাহ-পাহাৰী, পাহাৰীতো পোৱা নাই খাই কেনে।
অ' নাই, নাই।
অ' পাহাৰত গ'লে খাব লাগিব ৰ বা এদিন।
উম' এই তুমি যে কৈছিলা তব কিন্তু ঘৰত-
অ' তবকিতো হেৰি, কি বুলি- চাউলতটো ব ধুই কেনে মানে, এ গলি যোৱা টাইপত বনাই ল'ব লাগে, তাৰ পিছত- তে গ্ৰাইং মানে- মিক্সাৰত- গুৰা কৰি কেনে, এ' ময়দা দিব লাগে। ময়দা দিগ কেনে হেৰি, আটা যেনেকে হেৰি, কৰে। আটা যেনেকে মাৰে, সেনেকে মাৰি ল'ব লাগে অ'-অ, মিক্স টো কৰি ল'ব লাগে, তাৰ পিছতে- তব কি হেৰি চেপতটো দিব লাগে। কেনেক-
উম' আচ্ছা, তম কি কেনে গ তোমাৰ গিলাস তাই পৰ নেকি?
গিলাচ টাইপৰ নহয়। এই হেৰি দীঘল। নেহেৰি কি কৰে মেগিৰে মানে নুডেল। চৈদৰে
আচ্ছা-আচ্ছা। অহ আচ্ছা বুজিছো অহ-অহ তাৰপিছত।
কি বুলি ক সেইটো দুদিন মান হেৰি ৰ'দত ৰাখিব লাগে। তেতিয়া পুৰা হেৰি হৈ যায়। মানে পূৰা যেতিয়া গটা হৈ যায়। মানে বস্তু হয় ন গত মাৰে। তেতিয়া আকৌ গৰম পানীত অ', তেতিয়া আকৌ গৰম পানীত দি কেনে উতলাই যেতিয়া হেৰি তেতিয়া খাব পৰা হেৰিত তেয়া তছ মিলাই কেনে খাব পাৰে অ',
মই চবকু বা ট্ৰাই কৰা নাই।
অ কৰি চাবা টেষ্টি হয়।
উম-উম, আৰু-আৰু বেলেগ কি ট্ৰাই কৰিছা লাইফা মানে বেলেগ কানট্ৰি কোৰিয়াতটো কলা আৰু ত ফেভৰেট কি হয়?
মোৰ ফেভৰেট কৈলুয়ে দেখুন হেৰি মমো আৰু চাওমিন হয় এনে।
নহয়-নহয় মমোৰ চামাৰ নৰ্মেলে হয় চবতে পায় মানে। মানে কানট্ৰি যাব নেক
অহ আৰু নে কাউন্ট্ৰিজ লাইক হেৰি উ ৰামিয়ান আৰু তবকি সেইটোৱে।
অহ আচ্ছা।
উ অ', অ', বাকী তোমাৰ কি
মই সেনেকে, সেনেকে মানে খাই পোৱা নাই, মই এতিয়ালৈকে এক্সপ্লৰ কৰা নাই। ন মানে মম' বা চিক চিকেন বিলাই মানে চাওমিন টাওমিন খাইছো মানে আৰু তোমাৰ মোৰ হট ডক্স পাইৰেল এনেকে খাইছো আৰু মানে বাকী বেলেগ সেনেকে খোৱা নাই আৰু।
অ', আজিকালি ইয়াতেও সদকটো মানে পোৱা হৈছে। যে সবত
অ', মানে আজিকালি নৰ্মেলি পায়ে যায় তাৰমানে।
অ', আৰু আকৌ ৰাস্তাত আৰু হেৰি কোৰিয়ান দোকান কি খেনত বহেন তাতে পায়েই। ৰাস্তাত কৰিয়ান দোকান কেইখন বহে ন।
অ, লোকেল কেফে লোকেল কে অ', অ', অ'।
স্থানীয় অ, এই স্থানীয় কেফে বোৰত আজিকালিও বিভিন্ন ধৰণৰ বস্তু পোৱা হৈছে আকৌ।
উম উম।
অ'।
মানে লোকেল জগাত পাই যায় আৰু। মানে এনে দূৰত যাব নালাগে ক'তো
অ অ বেছি দূৰত যাবও নালাগে অ এতিয়া আগতে এইবিলাক বস্তু পোৱা নাছিলে। জাই জেগাই জাইগা না খাব লাগিছিলে
অ অ আজিকালিতো আজিকালিতো ঘৰতো বনাব পাৰি বা
অহ অ অ আজিকালি অকৌ সুবিধাবোৰো ওলাইছে। ল
অ', আজিকালি সুবিধা হৈ গৈছে মানে তোমাৰ আগতে আগতে মানুহে লাইক বেলেগ কাণ্ট্ৰি খানা খাবলৈ যাব লগা আছে। ছিলে কাৰণ নৰ্মেলি নাপাইছিলে। তেজি টো চব পায়ে যায় টেনচনে নাই সেনেকুৱা আৰু।
অ, এতিয়া হেৰি আগৰ আগৰ দিনত হলে আমাৰ যদি হেৰি ৰাম্যান বা হত ডগ খাব মন যায় আমি যাব লগা হৈছিলে ইটো আৰু
উম কি আৰু দোকানতে কিনিবলে পাই যায় পেকেট ত ঘৰত আহি বইল কৰিলে বনালে হৈ গল
অ', আজিকালি আকৌ কিবা ৰেডিমেড বস্তু ওলাইছে ওলাইছে আৰু ৰেডিমেড পৰঠা ৰেডিমেড অ', কালি খালি ঘৰত আহি কেনে নি এনে অলপ গৰম কৰিলেই হৈ যায়।
কৰিলে হৈ যায় আৰু অ। বেছি ইমান ভেজাল নাই।
অ।
একফালে ভালো হৈছে, একফাল দি বেয়াও হৈছে কাৰণ তোমাৰ পেকেজিং থকা বস্তু ভাল নহয়। মানে অ', অ', কেমিকেলটো হয়, আৰু তোমাৰ পেকেজিং বস্তু, বস্তু ন তোমাৰ ভাল নহয়। আৰু নৰমেলি ভাল হৈছে তোমাৰ লাইক ৰাতিপুৱা যোনে অফিচ যায় বা যোনে কুল যায়‌, সিহঁতৰ কাৰনে পুটোকে হৈ যায় আৰু সময় নালাগে পুটোকে বনাই তুমি দি দিলা। অ', কিন্তু এনেই পেকেজিং বস্তু খাব নালাগে, মই তোমাৰ এবাৰে খাইছি ঘৰত মানে পেকেটো থকাৰ
স
দেন আৰু দেতাই ক'লে যে, নালাগে ভাল নহ পেকেজিং বস্তু কি মানে কোনদিনা বা ভৰাইছে কিমান দিন বা পেকেটত আছে আৰু এক্সপায়ৰী কিমান সেইবোৰ মানে নিদিলে আৰু মানে ভাল নহয় তেতিয়া পৰা খোৱা নাই আৰু তুমি খাই পাইছা? বাপেকে যি
অ', পেকেজিনটো খাই পাইছো মই কিন্তু হেৰি এবাৰ খালো পিছত ক'লে যে, হেৰি পেকেজিঙত বহুত কেমিকেল মিক্স কৰা থাকে সেইকাৰণে ভাল নহয় নো
উম, অ। অ।
কিন্তু পুতুতকে হৈ যায় সি
অ', অলপমান গৰম কৰিলে মানে ইফাল সিফাল কৰিলে হৈ যায় বেছি
অ', এতিয়া ইস্কুল আৰু অফিচ যোৱা বিলাকৰ ভাল
বাৰু হ'লেও তোমাৰ হেলথ নহয় মানে বস্তুটো
অ', এতিয়া হেৰি কি বুলি কয় স্বাচ ঘৰত বনোৱা বস্তুটো যিমান ভাল এই টো মানে বাহিৰতো সিমান ভাল নহয় বুলি কয় অ', এতিয়া হেৰি
বৰ বেলেগ বেলেগ কিবা
অ অ আৰু হে আজিনা মতনে কি কৌ ম'মত মিচ কৰে সেইটো বোলে বহুত বেয়া আজিনা মতু এবাৰ সেইটো মমৰ চুপ পত মিক্স কৰে সেইটো বোলে বহুত বেয়া অ
সেইটো মিক্স কৰে? অ বেয়াজনী মিক্স কৰিব নালাগে বহুত টো নাজানে কি ক'ত কি হয় তাৰমানে,
অ সেইটোৱেইটো,
উম। চুপ মানে ম'মোৰ চুপততো বহুত কিবা কিবি মে মানে হেৰি মিহলাই দিয়ে,
অ, এনে নৰ্মেলচ সেইটোৱেটো এনে নৰ্মেল চুপটো হ'লে ঠিক ঠিকে আছিলে কিন্তু তাতে আকৌ কিবা কিবি মিলাই দিয়ে পাউদাৰ। উ হে'য়াই আৰু, উহ। দিয়া নহ'লে আজি কাৰণে হব ন।
ভাল আছিলে আজিকালিতো বহুত। কিবা কিবি মিক্স কৰা হৈছে ইয়াতে কিবা তাক। যে কিবা ম'ম'তো আগতে প্লেন আছি। ছিলে আজি কালি কি কি মিক্স কৰে কেমিকেল দিয়ে নে কি দিয়ে।
অহ আকৌ বেকিং চ'দাৰ আকৌ ডিমানটো বাঢ়ি গৈছে আকৌ। এতিয়া অ বে অহ বেকিং চদা। এইটো আকৌ এতিয়া নহলে নচলেই ঘৰত।
নচলে মানে চব চব খানা বনোৱা হেৰিতে মানে বেকিং চদা ইউজ কৰে।
অহ কেক বনাওতে বেকিং চদা ম'ম বন। বনাওতে বেকিং চদা চবতে আৰু অহ এ আ। মই মোবাইলত হেৰি কি বুলি হেৰি বনোৱা চালোঁ হেৰি আলুৰ কিবা নুডলছ বনাই বোলে। সেইটো চালোঁ তাতেও বেকিং। চ দা
অ' মানে অলপ হল মানে বেকিং চদা দিলে মানে কি হয় তোমাৰ সোৱাদ টোও ভাল হয়, কিন্তু বেকিং চডা ভাল নহয় মানে। ত মানেব
এহ অ অ অ অ সেইকে কিন্তু চবে বেকিং চদা দিয়ে থাক কে। সেইকাৰণে এতিয়া বাহিৰৰ বস্তু খা খাব ভয় লগা হৈ গৈছ
ভয় লগা হৈ গৈছে। এনেকুৱা আৰ। দিয়া নহলে আজি কাৰণে ৰাখো ন, অ ঠিক আছে।